হেল্ল' কি খবৰ
মোৰ ভালেই তোমাৰ
আছো দিয়া কি কৰিছা
মই এনেই ভাত খাই উঠিছো এতিয়া তুমি
মই মানে ভাত পানী খালাই তেনেহলে
উম ভাত পানী খালো
আচ্ছা মই এই তোমাৰ অ মই নাই খোৱা আমাৰ কাম আৰু লাহেকে ইমান গৰম পৰিছে অ গৰম কেনেকুৱা পৰিছে খাবই মন যোৱা নাই
উ গৰমতটো পৰিছে এতিয়া কি কৰিবা
তাকেহে মই এই তোমাৰ কথা এটা গাঁতত পুতি দিছো আৰু
অকোৱাচোন
মই মানে তোমাৰ মানে বিজনেচ ষ্টাৰট কৰিম বুলি ভাবিছো আৰু তো মানে তোমাৰ এনেই আইডিয়া চাইডিয়া আছে নে কেনেকুৱা মইতো বাৰু তোমাৰ কেফে চে ফে খোলা কথা ভাবিছো নহ'লে
বাৰু তুমি ঠিকে ভাবিছা মোৰো বিজনেছ এটা আছে বাৰু চাইড বিজনেচ নহয় মানে এইটোয়ে মোৰ মেইন বিজনেচটো সেইটো হয় তোমাৰ মোৰ তোমাৰ ট্ৰেভেলাৰ এজেঞ্চি আছে
আচ্ছা আচ্ছা
উম মানে ট্ৰেভেলাৰ মানে ভাড়া কৰিলে মোৰ পৰা লৈ যাব পাৰে আৰু
অ মানে তোমালোকে পেকেজ বিলাক আৰু দিয়া
পেকেজ বাৰু অলপ দিও মানে সিহঁতক কিমান দিনৰ কাৰণ লাগে ক'ত ঘুৰিব যাব এনেকৈ ড্ৰাইভাৰ এৰেঞ্জ কৰি দিও
আচছা আচছা চব তাতে তোমাৰ ইনক্লুড হৈ থাকে আৰু পেকেজটোতে
অঁ পেকেজটোতে ইনক্লুড থাকে বছ সিহঁতে পে'মেণ্টটো কৰিলেই হ'ল বাকী আমি চব এৰেঞ্জ কৰি দিওঁ সিহতক
আচ্ছা মই তোমাৰ এনেই ৰেষ্টুৰেণ্ট এখন খুলিম বুলি ভাবিছো মানে ৰেষ্ট প্ৰথমতে ভাবিছো কেফে খোলো তাৰ পৰা ৰেষ্টুৰেণ্ট খুলিম এনেই আইডিয়াটো
তুমি এইখিনি কৰিব পাৰা বাৰু তোমাৰ আইডিয়াটো ভাল নহয়, কিন্তু আৰু এটা তুমি আৰু এটা কৰিব পাৰা কি তুমি অঁ এটা কেফে খোলা ঠিক আছে। কেফে খুলি পেলাই এই যে অনলাইন বিলাক যে এপছ হয় য'ত মানে ফুড ডেলিভাৰ কৰিব পাৰি ন মানুহে অৰ্ডাৰ দিয়ে
তুমি ক্লাউড কিটচেনৰ কথা কৈছা? অঁ আচ্ছা, সেইটো ঘৰতে পাৰি বাৰু।
অঁ সেইটো তুমি অঁ সেইটোত। সেইটোৱে তুমি মানে
অনলাইন তোমাৰ হেৰি কেফেটো নুখুলিলেও হয় ক্লাউড চিকন অ কিচেনত। তোমাৰ মানে জমেটো চুইগি পৰা দাইৰেক্ট অ তোমাৰ এপটো তোমাৰ যোনটো তোমাৰ বা পেজটো অৰ্ডাৰ কৰিব পাৰে ক্লাউড কিছন খুলিলে।
অঁ।
খালি মোৰ বনোৱা এলাহ থাকে আৰু মানুহ ৰখাব লাগিব, ক্লাউড কিচেনত মানে কি হয়? তোমাৰ চোৱা ৰেষ্টুৰেণ্টত তোমাৰ উম মানে তোমাৰ গেছ ছেফ বা বেলেগ মানুহ মাতিলো তোমাৰ ইমান প্ৰব্লেম নাহে ন। কিন্তু তোমাৰ হেৰি চাবছকিচনত আকৌ নিজে বনায়। থাকিব নহয় মানে নিজে বনোৱাতো যিমান বিফল মানে মই মানে যিমান ব বনাম নাই সিমান মানুহে মানুহে মানে ভাল পাব আৰু কিন্তু ৰেষ্টুৰেণ্টত মই আকৌ বনাব নালাগে যে তোমাৰ
আচ্ছা, এনেও তুমি ব্ৰিজনেছ কৰিলে তোমাকতো এমপ্লয় লাগিবই ন তোমাৰ ভিতৰত কাম কৰা মানুহ, সেইটোয়ে অকলে কেনেকে কৰিবা ইমান ডাঙৰ ব্ৰিজনেচ
সেইটোৱে খালি ক্লাঊদ কিচিনত অকলে হৈ যায় বাৰু।
উম, গ'ম পাইছোঁ।
তাকে এতিয়া ভাবি আছোঁ, ৰেষ্টুৰেণ্টে খোলোনে তোমাৰ কেফে খোলোনে তোমাৰ নহ'লে মই তোমাৰ আজিকালি থিফতত কাপোৰ বিলাক পাই যে তোৰ মই মানে চাই আছোঁ আৰু এনেকে এটা যে গুজৰাট গুজৰাটৰ এটা জেগাৰ পৰা মানে আৰু বাহিৰত আছে আৰু তেনেকুৱা বহুত ষ্টৰ আছে। তাত ভিজিট মানে মই এবাৰ গৈছিলোঁ তোৰ ভিজিট কৰিছিলোঁ এইবোৰ মানে হ'ল চেল ৰেটতে দিয়ে মানে বহুত কম কম ৰেটত কাপোৰ আনি যদি আমি ইয়াত চেল কৰিব পাৰোঁ মানে তোমাৰ তাত তোমাৰ হেৰি থ্ৰাৰ্টি ৰুপিচৰ পৰা মানে ষ্টাৰ্ট হয় কাপোৰ। আমাৰ ইয়াতো তোমাৰ সেনে থ্ৰাৰ্টি ৰুপিজত যদি কাপোৰ আনি আমি থ্ৰী হাড্ৰেড, টু হাণ্ড্ৰেড চেল কৰোঁ আমাৰ বহুত লাভ।
উম, সেইটো পাৰি বাৰু।
খালি এতিয়া ইমান দূৰৰ পৰা আকৌ কাপোৰ কোনে আনিব সেয়াই আৰু মানে ভাবি আছো কিবা এটা কৰো বুলি তোাৰ মানে পঢ়াৰ লগতে যদি চাইদ বিজনেছ এটা কৰিব পাৰি বহুত লাভ নজ যিহেতু পইচা ইমান দৰকাৰ মানুহক তাকে তোমাৰ লগত বলো ডিচকাছ গৈচাও কিবা হ'ব তোমাৰ যিহেতু অল শুনিছো নে কৰা বুলি বা তুমি জানিবও কৰা বুলি এনে আই দিয়া
অ সটো তুমি ৰেষ্টুৰেটটো ভাবিছা সটো ভালেই কিন্তু ৰেষ্টুৰেণ্টৰ কাৰণে বাজেটটো অলপ লাগিব মানে আৰু কেফেটো ইমান নালাগে বাৰু
অ তোমাৰ ৰেুৰেন্ট মান প্ৰথম তুমি ইনবেচট কৰিব লাগিব তোমাৰ মানে ৰেষ্টুৰেন্ট খন খুলিব লাগিব আকৌ তোমাৰ সেইবিলাক বহাত চুবাত চেয়াৰ টেয়াৰ সেইবোৰতো লাগিবই
সেইটো এইটো বাকী ইয়াকো ভাল তুমি কেফেটা খোলা টাউন জোগাত মানুহে আজিকালি কেফে প্ৰেফাৰ কৰে বেছি ইমান এটা ডাঙৰো খুলিব নালাগে আৰাম মিডিয়াম চাইজৰ এটা খোলা তাতে মানুহ চানুহ আহিব তু নিজৰ ব এ বনাই দিবা য'ত অনলাইন অৰ্ডাৰৰ দিব পাৰে
অ লগতে এইটো আজিকালি প্ৰমোচন কৰিব পাৰে না প্ৰমোচনো
অ অ বাকী শুনা মানে মোৰ নিজৰে আৰু এ বিজনে আছে কি মই মানে অনলাইন ৱেবচাইট বিলাক বনাই দিওঁ মানে এতিয়া মোক পেট অ এতে মোক পইচা দিয়ে মই সহতক বনাই দিওঁ ইিহঁৰ নামৰ ৱেবচাইটটো
তেনেহ'লে তুমিও মোক যদি মই তোমাৰ কেফে গলে তুমিও বনাই দিব
অ সকাৰণে তুমিতো লগৰ হয় ন তোমাক মই ফ্ৰীতে বনাই দিম দিয়া
হয় নেকি অ মই ভাবিছো তেনেহলে প্ৰথম কেফে কনে খুললাও নি
অ কেফে খনে খুলি লোৱা বিজনেচটো ভালে হ'ব যেনেকে এইটো গ্ৰ' হ'ব বেলেগ বিজনেছৰ কথা কেতিয়া ভাবিবা তুমি
সে তাৰিছত তাকে ভাবিছো কি কৰো যা এতিয়া মানে মই জেগা ঠিক চিলেক্ট কৰিব পৰা নাই মানে চোৱা আমাৰ ঘৰৰ এৰিয়াতো বহুত ডাঙৰ আৰু মেইন আমাৰ ঘো মেইন ৰোডৰ সংখ্য ঠিক আছে কিন্তু মই চাইছো তোমাৰ যে আমাৰ যে সেই টাউনৰ যে থানা চাৰিআলি এটা যে তোমাৰ সৰুকে এটা এৰিয়া আছে জানাই এনে পৰি আছে দেখিছা নাই সেইদখ
তো
মই তাতে তাক মাটি থকা অলপ কাৰবাৰ লগত যদি আছে ন খালী মই তাতে অলপ বনাম বুলি ভাবিছো মানে আমাৰ ঘৰত তাতে ভাল হ'ব
অ পাৰি বাৰু তেনেকে বনাব বাকী তোমাৰটো ঘৰ যোনটো তোমাৰ আছে ঘৰত তাৰ তিনিআলিটোতো আৰু এটা মাটি আছিলে নহয় তোমাৰ তাতো বনাব পাৰা
তাতো পাৰি কিন্তু মানে সেইটো জেগা তিনিআলি তেওঁলোক মই চিনি নাপাও নহয়
অ আচ্ছা মানে চিনাকি
চিনাকি নাই তেনেকে মানে তোমাৰ অলপ দামটো বেছি কৰিছে আৰু তোমাৰ চোৱা সেইদোখৰ কৌ ইমান পেচ নাই ন ক'বলৈ গ'লে
অ
এই তোমাৰ ইঈডোখৰত হোৱা দিন অলপ স্পেচটো পাইছিলো হয় ধুনীয়াকে অকমান তলত মানে চোৱা তোমাৰ প্ৰথম মই ভাছিলো যে দুটা ফ্ল' কৰিম তাত তলতো এনেই অলপ নৰ্মেল চৰ্মেল ওপৰতো অলপমান হেৰি কৰিম আৰু এডোখৰ গাৰৰ্ডেন টাইপ বনাই দিম নহলে বেলকনী টাইপ দিম বুলি ভাবিছোতিাৰ মানে ভবা নাই ইমান ভালক সেইকাৰণে তোমালত ডিছকাচ কৰিছো নহলে এনেকেও পাৰে নেকি যে তলৰডখৰ অলপ মানে অপেন অপেন এৰিয়া ওপৰডোখৰ ভালকে বনোৱা
তুমি কেকে ডিাইন দা মান অল এট্ৰটিভ ডিাইন দেলে
অ সেইটোৱেই কিন্তু মানে কি হয় জানা কিছুমানে প্ৰাইভেচিলী বিচাৰে আকৌ কিছুমান মানে অ অলপ হাৱা পোৱা খোলা খোলা জেগা যদি মুকলি অকলি জেগা হয় তেতিয়াও কিছমানে বহি ভাল পায়
এটা কাম কৰিবা তুমি তলত জাগাটো অল প্ৰভেচি বনাবা ওপৰত অলপ খোলা মেলা বনাবা উম উম তেতিয়া মানুহে মানে ফু তো ৰ লৈ ন কেফে গলে চ ফটো হ'লেও ভাল হ'ব
অ মই ভাবিছো তাই কি কৰো কিন্তু তোমাৰ এনে তোমাৰ বাজেটটো কিমান আহিব বাৰু
বাজেটটো তুমি ইফ এটা কেফে খোলা বাকী মাটিটো তোমাৰ আছে ন নে মাটিতটো কিনিবা
মাটিটো কিনিব লাগিব মাটিটো তোমাৰ স সেইটো তোমাৰ সেইডোখৰতে যে তোমাৰ এটি কে বুলি কৰিছে ছোৱা
ইটিকে ন
তহ মই যদি মাটিতে মাটিতে যদি এটিকে জেষ্ট কৰোঁ বাকী তোমাৰ বনাবলৈ আছে তোমাৰ বাকী এইবিলাক এচেঞ্চিয়েল যোনবোৰ বস্তুৰ কেফেৰ চেয়াৰ-টেবুল হ'ল সেই বিলাকটো কিনিব লাগিব ন মেন এচেপচন
তোমাৰ তোতেল পৰিব এফ এটিকে তোমাৰ হ'লে অহ মা টিটো তোমাৰ বনাওন এতিয়া লাগিব পোৰা চাটধালাই তোমাৰ টুৱেন্টি কিমান পৰিব চৰি মানে টুৱেন্টি লেখচ মান পৰিব। তাৰ পিছত ভিতৰত চেয়ৰ বিলাক আৰু ডিজাইন কৰা পেন চেইন আৰু খোৱা বস্তুৰ আইটেমছ বিলাক কিনা প্লেট তোমাৰ পৰি যাব মানে মানে এক কাৰৰ মান পৰিব।
সেইটোৱে যদি মই সেইখিনি টকা ইনভেষ্ট কৰি যদি আকৌ যদি মই মই তাহাঁতক মানে ভাল এটা নাপাওঁ তেতিয়াটো মোৰ লচ হৈ যাব। ন মই সেইকাৰণেও মানে ভাবিছো যে ঘৰতে কৰি তুমি মাটিতো ইমান নলব তেতিয়া ঘৰতে অলপ মাহাতিও চাই দিব পাৰিব দেতাহতিও দাদাহতিও
অহ তুমি ঘৰত বনাব পাৰিবা কিন্তু মানুহে যে অনলাইন অৰ্ডাৰ দিয়ে যে হিনতে মানে কেফে নহ'লে ৰেষ্টুৰেন্টৰ পৰা বেছি প্ৰেফাৰ কৰে মানে ঘৰতকৈয়ে ভাল।
নহয় নহয় ঘৰতে ৰেষ্টুৰেণ্টখন খুলিম। মানে ঘৰতে, ঘৰত যে কেলে আমাৰ চাইডত মানে জেগা টুকুৰা আছে যে সেই চাইডৰ জেগা টুকুৰাতে মই বনাই দিম বুলি ভাবিছো মানে
অহ অহ তুমি ঘৰৰ চাইডতে বনাই দিবা আৰু
অহ নহ'লে মানে মই সেইটুকুৰা জেগাত কিয় প্ৰেফাৰ কৰিছো জানা সেইডোখৰ টাউন এৰিয়া চবে দেখি থাকিলে হয়, আহি থাকিলে হয় মানুহ কি এইডোখৰৰত অকমান মানে মেইন ৰোডৰ সন্মুখত যদিও মানে অকমান সোমাই আহিব লাগে ন এইপিনে।
অহ
তাকে এতিয়া কি ভাবিয়ে পোৱা নাই
এইটোতো এইটো তোমাৰ ওপৰত কথা আৰু তুমি ঘৰত বনাবও পাৰা তিনিআলিতো বনাবও পাৰা কিন্তু তিনিআলি বনালে মানে এটা ভাল হ'ব কি মানুহে মানে বেছি তোমাৰ জল্দি গ্ৰ' হব মানে।
অ পুৰা এট্ৰেকচন হব ন পুৰা এট্ৰেক্ট কৰিব তিনিআলিত যদি মই ধুনীয়াকে বনাই দিওঁ
অহ সেইটোৱে
অহ তেনেকে চেফ বা কোনোবা এনেকুৱা চিনাকি আছে নেকি বনোৱা মানুহ
উম বাকী কিবা হেল্প লাগিলে মোক জনাবা আৰু তুমি ইফ কেফে নহলে ৰেষ্টুৰেণ্ট যিয়ে ক'লা মোক ক'বা মই তোমাৰ অনলাইন চাইট এটা খুলি দিম তোমাৰ নামৰ।
অহ খুলি দিবা কিন্তু তোমাৰ দামত এনেকে চিনাকি আছে কোনোবা বনোৱা এনেকা
অহ মোৰ চিনাকি তোমাৰ কন্টেক ত হ'ব মই তোমাক জনাই দিম দিয়া তোমাক
তুমি মোক জনাই দিবা দেই একদম মই মানে তোমাৰ নেক্সট তেন জুন নহলে ফিফটিন জুন পৰা কাম দিম বুলি ভাবিছো আৰু সেইকাৰণে তোমা লগত ই আজি মানে কথাবোৰ পাতি লৈছো আৰু মানে কি হয় তুমি এতিয়া কৰি আছা তুমি জানিবা হয় নাই প্ৰফিট এণ্ড লচ আৰু মইয়ো তম নতুনকে কৰিম যে সেইকাৰণে তুমি কৰাৰ কাৰণে মই সুধি লৈছো আৰু তোমাক ভালকে কথাবোৰ
আচ্ছা হ'ব দিয়া আৰু তুমি ইনভেষ্টটো কৰি দিম দিয়া মই অলপমান
হ'ব দিয়া সেইটোও পাছৰ কথা বাৰু তুমি তুমি আছে সে মানুহজনক কন্টেক্ কৰিবা যদি তোমাৰ তাত আছে এনেকে খানা চানা বনোৱা
অঁ হ'ব দিয়া মই কৈ দিম তোমাক অ অঁ হ'ব দিয়া ঠিক আছে বাই বাই অ উম